হেল্ল' হেল্ল' শুনিছা হেল্ল' হেল্ল' শুনি পাইছা অ শুনি পাইছা হেল্ল' অ আহ ভইচটো তাৰমানে অলপ দেৰিকে আহে
আহ পচন্দতে দেৰিকে আহে
অ অ আজি কি কি বনালা
সেইয়াই অটছ আৰু ডালিয়া। আজি মানে উ, অই।
অ' সেটো বহুত ভিটামিন থকা বস্তু হয়। ডালিয়াত টো অটছটো বহুত ভিটামিন বস্তু হয় কিন্তু মই অলপ বেয়া পাওঁ খাব। মই দেউতাক বনাই দিওঁ, ডালিয়াটো দেউতাক বনাই দিওঁ, অ', অ'। কিন্তু মই ন-অলপ খাব টান পাওঁ তাৰমানে কিন্তু বহুত ভিটামিনৰ বস্তু হয় ড তৰে খাব কয় হেটো।
অ' খাব দিয়ে কিন্তু ডক্তৰে। মই কিন্তু এয়া টান পাওঁ অলপ।
অ' হয় দিয়া, হয় দিয়া।
এই মাই, এই মাহঁতৰ মানে ডায়বেটিছ থাকা কাৰণে তেওঁলোকে খাব লাগে।
অ', অ', অ', অ' ঠিকে কৈছা মোৰ নহয় এইবাৰ ব্লাড টেষ্টত ডায়েবেটিছো চাইছে জানানে?
এয়া হ'লে আও ভয়। আজিকালি কম বয়সত তে হয় যে, আমাৰ লগৰ এটা ঢুকালে। কেনেকে তাই, তাৰ মানে বা, মাকৰ আছিলে আৰু জেনেটিক আছিল মাক। ঘৰও মানে সেই বহুত আছিলে। তাৰপাছত আও তাৰো মানে বহুত হ'ল আৰু ডাউনত আহাই নাছিলে। নাই। তাৰ পাছত হেৰি হ'ল অ' তাৰো কিমান আহিলে লাষ্ট চেভেন থাত্তি নে কি আছিল।
অ' বৰ দিগদাৰ অ', অ'।
তাৰপাছত নাই কমাব পৰা নাই ভৰিত মানে হেৰি হৈছিলে লাইক ঘাঁ টাইপ হৈছিলে। তাৰ পাছত আঙুলি, আঙুলিত হৈছিলে দে বুঢ়া আঙুলিতটো কাটিলে প্ৰথমে, তাপাছত আৰু গোটেই ভৰি খনতে স্প্ৰেড হৈ গ'ল। তাৰপিছতে ভৰি পাতিব লাগিব বুলি ক'লে তথাপিও মানে তাৰ মাক তোনে আমি আজি চা চাৰি মাহ আগত ঢুকাইছে।
আতছা।
অ' এইবাৰ আকৌ তাৰ হাউতে আৰু দেউতাই ক'লে যে মাককতো হেৰালোৱে হ'ব দিয়া তাকটো চাই ল' চাগে ভাল উ হয়ে। অপাৰশ্যন কৰি আছে তাপিছত ভৰিখনৰ ডক ডক্টৱে ক'লে যে নাই এবাৰ ভৰিখন কাটিব লাগিব।
ইচৰা উ, হ।
তথাপিও মানে দেউতাকে ক'লে যে হ'ব দিয়া যিনক তাৰ, সি মানুহটোতো থাকিব মোৰ চক পোৰা গত আৰু মাক তাৰ পাছত কেৱল ডক্টৰে কৈছে যে ভৰিখন কাটোতে কিন্তু ৰিক্স আছে, সি ভাল পা বও পাৰে। নহ'বও পাৰে ঠিক নাই আৰু এইট্টি পাৰ্চেণে এনেকুৱা টাইপকে দিলে।
ইছ ভগৱান অ'।
সেই অপাৰেশ্যনত। হো আল্লাচ শেয়াৰ হেৰি হ'ল। চেনছ নাহে, টো তাছত কালি হা ডক্টৰে কৈছে আৰু থোপা বুলি।
ইচৰাম ক'ত কৰিছেনো?
ক'ত কৰিছে আমিও হেটো গম নাপালো কিন্তু প্ৰাইভেট ন। অ'গুৱাহাটীত।
এ বৰ দিগদাৰ অ' আজিকালি মানে বৰ মানে ন লাইফ বিলাক কেনেকুৱা হৈছে শুনিলে মানে ভয় লাগি যায় হয় নে? হয় দিয়া। কিন্তু এটা কথা মোৰ দাদা এজন হা, মোৰ দাদা হয়, দাদা মানে নিজৰ নহয় মই পাত ব কমপ্লিট লিভাৰ ব বয় বয়স মানে হেৰি হৈছে আৰু পঞ্চাছ মান লিভাৰটো বেয়া হৈছে ত' লিভাৰটো বেয়া হোৱাৰ পিছত তেওঁ গুৱাহাটীত একোৱেই দেখুৱা নাই বাহিৰত গৈছেি গৈছে হা ত বাহিৰত জেৰিত গৈ এলাহাবাদ গৈছে এলাহাবাদ তাতে তেওঁ হেৰি কৰিছে যে মানে নিজৰ ছোৱালীটোৰ লিভাৰ অকমান কাটি তেনেকে দিব পাৰি বোলে দিছে মোৰ ঘৰত মই ঘৰত বাইদেউহ তক কলেো বাইদেউহঁতে কৈছে নাই এইটোত কোনো নাবাচে আৰু কৈছে দুদিন থাকিব চাবি লাগিলে কিন্তু এতিয়া চাৰি মাহ হৈ গ'ল তেখেতো ফটফট হৈ যা হৈ থাকে মোৰ সুধিবও বেয়া লাগে আপোনাৰ খবৰ কি বুলি সুধিলে বেয়া ভাবিব বুজিলা একদম ফটফটাই আছে হা
কি হয় উ যদি মে হৈ যায় জীয়েকৰ লগত তেতিয়া হ'লে ভাল কিন্তু কিছুমানৰ মেথছ নহয়
অ নহয় প্ৰথমতে চাইছিলে প্ৰথমতে মই ৱাইফৰ চাইছিলো ৱাইফৰটো মেথছ ন নকৰে তাৰ পিছত ছোৱালীজনীক আগবঢ়াই দিলে ছোৱালীজনী বেছি ডাঙৰ নহয় বাৰু মানে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ কিন্তু উপায় নাপাই দিলে কিন্তু তাৰ পিত ছোৱালীজ মে কৰ কাৰণে তাইকে কৰিলে বুজিলা
আ তাৰ হৈছিলনেুৱোৱা এয়া আহ অ ভাল পাই লাষ্টত তাই তাত ফাইভ পাৰে ৰাখিছে আৰু দি দি ছিল আৰু সেনেকে তাৰ পাছত আহ ভাল পালে চোন দেউতাকতো সুস্থ হ'ল আৰু তাইো মানে চছেভেনটি ফাইভ পাৰ্চেন্ট আহিয়ে যায় মানে ভাল মানুহ তৰ চেভেনটি আহি যায় আৰু সোনকালে খাব দিয়ে
অ তাৰ মানে মই অলপ ভাবিছিলো মই ক'লো মোৰ অলপ ছোৱালী ভালে আছে নে সৰু কাৰ সো কৈো পিছদিনাখনৰ পৰা ফটফটাই হৈ আছে তেতিয়াৰ পৰা সেই দিয়াজনৰ বোলে একোৱে নহয় বোলে কৈছে দিয়াজনৰ একো নহয় নহয় খালি লোৱা অলপ প্ৰব্লেম হৈ থাকে কিন্তু এতিয়া তেখেতটো ভাল হৈ গৈছে মানে মোৰ এনে মোৰ জানিবৰ মন যাই দিয়াচোন ভাল আছে নে বেয়া কিন্তু তেখেতে মানে একদম মানে হেৰি আৰু নৰৰ্মেল বুজিলা আচলতে অলপ লাকো লাগে নেকি হয় নে নহয় কোৱাচোন কিছু কৰি মানুহতো কিন্তু বহুত ভাল মানুহ হয় দেই অলপ লাকো লাগে হয়নে কিছু পৰিাণে অ হয় দিয়া বৰ মোৰ বায়ে ঘৰত মই কথাটো কৈছিলো মই মানে তেখেতৰ লগত খুব ভৰি পৱ মানে অফিচিয়েল কামত মই ক'লো আৰু কৈছে নাই তেখে হেৰি বোলে এইটো বেমাৰত বোলে কোনো না বাচে বোলে তাৰ পিছত মোক লাহাৰে পাচ মাহ হৈ গ'ল আচলতে আচলতে ভগ মানে অলপ মানে ভগৱানৰো হেৰি লাগে হয় নে লা তাকটো লাগে আৰু সেইটো কথা আ আয়ুস আ
সেইটয়ে আয়ুস থাকিলে যিমান যি হলেও মানে হ ভাল হবই আৰু
অ সেইটো কথা এই মোৰে দেউতাৰ কথাাতটো কৈছো মোৰ দেউতাৰ বয়স দিয়াচোন দেউতাৰ মানে এটি ক্ৰচ কৰি গৈছে হয়নেে নহয় ত এই অপাৰেচন হয়ত মোৰ মানে বিৰাট মানে অপাৰচন কৰিব দিব মন নাছিলে কিন্তু য'তে উপায় নাই আৰু লাষ্ট ম ভয় খাইছিলো বহুতে কৈছে কি এইখনত কিয় কৰিছে ডাউন টাউনত কৰিছিলো অ কৈছে এইখনত কিয় কৰিছা এমান বুঢ়া মানুহ বোলে সেনেকে কৈ আছিলে আৰু যিজনে কৰিছে মানে একদম বুঢ়া মানুহ নহয় তাৰজনে দু কি কৰিব সেই দুজনৰ মাজতে কৰিব লাগিব হয় নে নহয় কৈ একমু মানো নহয় মানে অলপ হেৰি আৰু অলপ ল'ৰা টাইপ বুজিলা ল'ৰাৰে এক্সপিৰিয়েঞ্চ হোৱা ত মোৰ বিৰাট ভয় লাগি আছে। মই নহয় তোমাক সঁচা কথা কওঁ, মই মানে হনুমান যেতিয়া দেউতাক ভিত ভিতৰত নিছে আৰু দেউতাও কান্দিছে, ভিতৰত নিছে। মানে অহ, সেই বিহুৰ সময়ত মইতো, হনুমান চালিচা চাহ। চালিচাখনে পঢ়ি আছো আৰু একদম, নাহালৈকে। অহ' নাজানো আৰু ভগৱানে মানে হেৰি কৰিলে আৰু বুজিলা। এ সেনে।
এ সেইটোৱে।
মানে কেনেকুৱা লাগি যায়, সেইখিনি সময়ত নহয় তেনেক কাৰো আৰু আহ, সেয়া ৰাতি দচটা মানত আহিছো। গাড়ী গুৰি নাই। এবাৰ মা মানে মানুহটোক এবাৰ মই বোলো কি এবাৰ মাত দি আহো আৰু, হোৱাই হৈ যোৱা বুলি কৈছে। তাৰপিছত সোমাই পেলাই মাত দিছো যেতিয়া মই ভিতৰত যেতিয়া যাওঁ। তাৰমানে বহুত সময় হেৰিত ৰাখে নহয়, এই কিবা ঠাণ্ডাৰ হেৰিৰ মাজত ৰাখি দিয়ে। অহ' মই বোলে এই গৰমত দেখোন গোটেই হেৰি উৰাই দিছে। কাঠা কম্প উৰাই দিছে, আৰু তাকো তাৰমানে সেই কেঠা কেঠাহে দিয়ে, অহ। কেঠা উৰাই দিয়ে তাৰমানে কেঁঠাতো পটককে বোলে হেৰি কৰে বুজিলা। দি পেলেই এই একদম, মানে ভিজা টাইপৰ হৈ তাতে সেনেকা শুৱাই ৰাখিছে তাৰপিছত। মই এবাৰ মাত দি আহিলো মানে নিজে দেখা পালেহে এটা মাতটো পালেহে অলপ ভাল লাগে দিয়াচোন, তাৰপিছত মই মাতটো দেউতাৰ মাত বোল কৰাৰ তাৰিপিছতে মই বোলো কৈছে, বহুত ঠাণ্ডা লাগি আছে, তাৰপিছতে ঘৰত আহিলো। ইমান ৰাতি আহিছো। ঘৰত দেউতা মানে সোনকালে যাব কৈছিলে, কিন্তু নোৱাৰি নহয় এনেকে এৰি। থৈ যাব হয়নে, মাত নিদিয়া বোলে। অহ দূৰ হয়। কিন্তু তাৰমানে, মই যদি মাত নিদিয়াকে মোৰটো টোপনি নাহিলে হয় নহয়। সেইকাৰণে মানে পুৰা, ওলাই আহি পেলাই, মই মাতটো ইটা ডাক্তৰে যিমান মানে নকওঁ। আহ, নহয় ম-ম, নহয় মোৰ বা মই ৰখি আছো। একদম তাৰমানে মাতটো দিয়ালে ৰখি আছিলো, মোৰ বিয়া মা মানে মোৰ বিয়া হোৱা বা। বাহিৰত ৰখি আছো, দেউতাই কৈছে আগতে যাব, আৰু বেলেগ মতা মানুহ আছে দিয়াছো। হ'লেও দিয়াচোন হয়নে, এ সেনেকে আৰু। শেষত মাত দিয়া হোৱাৰ পিছত তাৰেমানে আমাৰ এইফালে বেলেগ কোনো নাই আহিবলৈ, আমি দু আহিলো গাড়ী এখন ঠিক কৰি। মাতটো দিয়াৰ পিছত অলপ শান্তি লাগে হয়নে, সেনেকা আৰু।
কি লাগিব কওঁ। কাকো থাকিব দিয়া নাছিল। এটেডেনচ্ হিচাপে।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
বা তোমাৰ ভইচটো জানা, ব্ৰেক হৈ হৈ আহি আছে।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
অহ'।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
অহ'।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
অহ'।